হেল্ল'।
হেল্ল' অ
অহ
কি কৰিছ? কি কৰিছা?
পঢ়ি আছো তুমি
মই পঢ়ি আছো। হেল্ল' উম তুমি কি কৰিছা?
হয়, মই পঢ়া নাই বাৰু এতিয়া। মই বহা নাই ও ভাত আছে এনেই আৰু কিবা কিবাখন চাই আছিলো এনেই বাহিৰলে সেই পঢ়া নাই
তাৰপা মই বোলো নাই মই ফোন এটা কৰো ৰহ। এইলৈ ঢেৰদিন কৰা নাই।
কিহেদি বনাইছে তোমালোক খালো খালো
ভাত আজি হেৰি নেকি কিবা নিৰামিষে বনাইছে হবলা আজি। কিহে খালা তুমি?
ৰুটি, গাখীৰ এনেকে খালো।
ৰুটিহে
উম। তেতিয়া মই কথা নাই আৰু চলি সাধাৰণতে ৰুটি খাওঁ।
ভালো লাগে ৰাতি ৰুটি খাই। মাহঁতে খালে। মাক কি কৰিছে?
খোৱা নাই অ খালে খালে পাকঘৰ চফা কৰি আছে
অ। হম গা ভাল আৰু মা আৰু দেউতাৰ ন
বেছ।
উম।
তোমালোকৰ মাহঁতৰ
অহ, ভালে আছে দিয়া।
উম
অ তুমি কিবা একজাম দিবা একজাম
মোৰ জুনত আছে।
জুনত আছে অহ। উম অ তুমি মাজত তে ইফালে আপাৰৰ ফালে ফুৰিবলৈ গৈছিলা ন।
যোৱা মানে অ ইউভাৰ্চিটিৰ কাম এটাত গৈছো তাৰ পৰা বিয়ালৈ গ'লো।
অ বিয়াও আছে। ছিলে অ মই মানে ফটো দেখি আছো যে তোমাৰ!
বিয়ালৈ গৈ বেমাৰত পৰিলোগে। বহুত বেমা। উম উফ কফ ডিঙি বিষ হ'ল একদম একমাহ এতিয়া ভাল পাইছোয়ে আজি। দুদিন আগত।
ডিঙি অ কফৰ কাৰণে ডিঙিৰ বিষনে কিবা
উম কক সেই তনচিল হৈছিলে তনচিল হৈ গোটে কফ তাতে পুৰা কাহ কাহটো এতিয়াও ঠিকেই হোৱা নাই।
অ এতিয়ালৈকে ভালে হোৱা নাই এমাহ হৈছে।
নে কিমান মেডচিন খালো তথাপি কিবা এলাৰ্জি টাইপ হৈ যোৱা নিচি মাজতে আকৌ ভয় খাই গৈছিলো হেৰি কি এইটো কি হয় বুলি কৈছিলে নিম টাইপ মানে উ মে এটা টাইমত এইটো এনে হৈ হৈ যায়গে! মেডচিন খালেও কাম নকৰে মেডি কোনকেটা দেহত অচৰ নকৰা হৈ যায়গে যিমানে এন্টিবায়তিক খায় মানে যদি এই বস্তুটো একেবাৰে অহ কোনেও একোৱে কমাব নোৱাৰা হৈ যায়গে মই এদিন সেইটো ভিডিঅ' চালো মোৰ লগত একেবাৰে মিলি গল বস্তুখিনি মই ভয় খাই হে গৈছিলোগে
নে কিয় কিছুমান ভিডিঅ' চাই ভয় খোৱা ভয় নাখাবা। এনেই আৰু ন!
নহয় একমাহ মই মেডিচিন ইমান এন্টিবায়টিক সলাই সলাই আনি দিছে।
এই সলাই সলাই এণ্টিবায়টিক ইমান কিয় খাব লাগেতো তুমি ডাক্তৰক দেখাইছিলা নে এনে খাইচা
নাই নাই ডক্তৰজন এতিয়াতো বেলেগলে ডক্তৰক দেখাবলৈ যাবলৈ নহয়গে ইয়াত যি চা-গলো সেইদিনা তেওঁ নাই তাৰপিছত আৰু জন অলপ অভিজ্ঞ ফাৰ্মাচিষ্ট আছিলে তেওঁক মানে পুৰণা আৰু একদম তেওঁক জানে কৰে তেওঁ ঔষধ দিলে। সকেইটা খালো।
উম, উম
তাৰপিছত আকৌ চাৰি পাঁচদিন পিছত আকৌ গলো আকৌ কেইটামান দিলে খালো ভাল নাই হোৱা তাৰ পিছতো এটা টেবলেট আছে। কুম' বুলি কোৱা এটা টেবলেট আছে যে,
আছোমো শুনিছো সেইটোতো জ্বৰ বিষ এইবিলাকত খায়।
ইমান একস্ৰিম য সেইটো খালেিব বিষু দুবি যায়ৈগে মই সেইটো খাই খাই শুইছো দেইলি ডেইলি সেইটো খাই কমে মই দছটা মান খাইছো। এক্সট্ৰিম বিষ যিটো মই শুব ন সেইটো খাই খাই মই বিষ কমাই কমান শুই থাকো টোপনি যাওঁগৈ সেই তাৰপিছত ইভেণ্ট অই পেইনকিলাৰো দিছে মোক। মানে তোমাৰ্ বহুত এক্সট্ৰিম বি বহুত বেছি বিষয় গৈছিলে গিলিব নোৱাৰোঁ উষাহ ল'ব নোৱাৰোঁ নোৱাৰো উশাহ এৰিব নোৱাৰো একদম কিবা হৈ গৈছিলোগে ইভেন এতিয়াও আছে মানে অকমান যদি বতাহ এটা লাগি, যায় ডিঙি সেইখিনি জেগা বিষ হবলৈ লয় মোৰ মানে।
তুমি অনুবত ডিঙিত কিবা কাপোৰ এখন মাৰিয়ে থাকিবা।
অ সেইটো
আবছ সময়তেনো মাৰি য বেলেগলৈ গ'লেতো ভাল নালাগে ন।
তাক ন না মাৰি দিলোঁ তাৰপিছতো পাৰি তেয়া গৰম দিনত কালি
বহুত দিীগদালাগে গৰম দিনততো কাহ বা জ্বৰ চ্বৰ হলে টান লাগে ন
মই এতিয়া ক্লাছ কৰিব গ'লে যে ডিঙি সোপা খন মাৰি থাকো মই এনে কোনোবা সময় এনেকা লাগে মই খুলি দলিয়াই দিম এতিয়া কিন্তু নাই মই ৰৈ থাকো বোলো নাই এ এইখিনি এুৱা গৰম টুপ টুপকে ঘাম পৰে কিন্তু ডিঙিত এখন কাপোৰ মাৰি থাকিব লাগে
উম
এ নাই
সমস্যা দেই হয় বৰ সমস্যা মানে গৰম দিনত কিন্তু মোৰ এবাৰ হৈছিলে কাহ হৈছিলে তাৰ জ্বৰ কাহ সেনেকে বহুত কষ্ট লাগে মানে ফেন চেন ল'ব নোৱাৰি ইফালে গোটেই ঘামি তিতি থকা যায় ইচফেন ললে কিবা ডিঙি বেছি সুৰফুৰনি ধৰে।
উম
বহুত বেয়া জ্বৰ হ'লেও তো বেয়া গম দিনত গোটেই
এক কি তোমাৰ গা ভাল
ঠাণ্ডা পান চে নে নাই খাবা
নাই পোৱা। মইতো ঠাণ্ডা পানী এৰিলো এতি টো মোৰতো মইতো ঠাণ্ডা পানী দেখিলেও কিবা লাগি আহে বহুত বিষ হৈ আহে মানে? মানে মই যত কোন কখন কলেজৰ কথা কৈছো কৰো কৰো কৰো মোক কিন্তু সেইটো কাম নিদিয়ে। কেইটা
নিদিয়ে ন কিন্তু কুলকুলুলি নিমখ পানী কুলকুলিৰ ওপৰত একোৱেই নাই
বহুতে কয় কিন্তু মোৰ সেইটোত বিষটো ঐ ওলা বিষটো বেছি বাঢ়ি যোৱা যে নিচিনাহে মোৰ অনুভৱ কৰা। এই মেকুৰী
মেকুৰী সোমাইছে
এক মিনিট সময় নাই পঢ়া মানে ইয়াতে পোৱালি ছোৱালী জন্ম দিলে বাহিৰতে থাকে আৰু খোৱা বোৱা কৰে আৰু
ইস ভিতৰত সোমাব নিদিবা ও বিভিন্ন বেমাৰৰ মানে অ মই বেয়া পাওঁ এই বোৰ মেকুৰী চেকুৰী। মানে কি এনে দিবি। বিভিন্ন জেগাত ঘূৰি ফুৰে ন এই বোৰ
মই কুকুৰেই ভাল পাইছিলো আৰু একো ভাল নাপাওঁ।
যি তি বস্তু মুটি দিব পাৰে ঠিক নাই ভিতৰত সোমাই যেতিয়া হয় নে নহয়।
সেই দেউতা সতে বহুত মৰম কৰে মেকুৰী
মই কি নো জানো মেকুৰী বেয়া পায় দে
মোৰ পোৱালিটো অকল মৰম লাগে সৰু তো তাই কালি খ মেকুৰীটোৱে কালি খালী। কেইজনী মাৰি পেলাইছিল জানানে নাই?
অ' যা, কেনেকে?
ইমান বতমাচ। জানো শালিকী জনী আহি পৰিছিলে ডাইৰেক্ট গৈ মাৰি পেলালে ধৰি।
আইও! খাব কাৰণে নে কি?
নেখায় ন, সিহতেঁ ক'ত খাব কিন্তু মাৰি পেলাল। সেইটো, অঁ। সেইটো খালী দেউতাই সদায়
মাছহে দেখা পালে ন ৰ'ব নোৱাৰে। মাছ
উম। মাছ আৰু গাখীৰ।
অ মাছ লৈ যায়, একদম কৰবাৰ পৰা মাছ লৈ আহে তেনেকুৱা কৰে। কিছুমান মেকুৰি হম আৰু মে কুৰীৰ পৰা কিবা এটা বেমাৰ বেমাৰ বুলি কৈ মানে এইটো টাইপৰ। সেইটো নিবিয়পে নেকি মোৰ‌ অনুমান। পাইছো ক'বাত আগত। ক'বাত পাইছিলো মই।
কিবা কিবি থাকে নহয়। ইমান ঘূৰি ফুৰে য'ত ত'ত।
সেইটোৱে।
দিব লাগে জেগাটো সিহঁতক ন? বাহিৰত থাকা ব্যৱস্থা
নাই নাই। ইহঁতক - ইহঁতে মনে মনে সোমাই আহে আকৌ। সোমালে গালি পাৰি পঠিয়াই দিয়া হয়।
অঁ। অৱশ্যে সিহঁতে মনে মনে সোমাব।
অ মেকুৰীটো বহুত অকমানি দি গুচি যাব পাৰে।
উম অকমান অকমান ফাটে দি ফাঁকে দিয়ে গুচি যায় সিহঁতে আৰু খুব টিপে-তাপে যায় ন' মেকুৰী
কুকুৰ আহিলে সোমালে বাৰু ভোকে বা কুকুৰ হেৰি কৰে ন' মেকুৰী একদম বেছি মাতে নিদিয়ে।
বৰ মনত অ' আমাৰ দগী এটা আছিলে তালে
অ', হয় দিয়া ন' তোমালোক মোৰ যে দগীটো
কান্দো মাজে মাজে তালে মনত পেলাই
পোহাৰ পাছত
সেইটো বেলেগে আছিলে অকমান
অ', তোমালোকৰ হেৰি দগী টো
তাৰ লগত সেই তেৰ বছৰ তাক মানে তাৰ লগত ডাঙৰ হৈছো ন' সৱু পা একদম সৰু পা তালে চাফা ক্লাছ তেৰ
তেৰ বছ কৰ
থাৰটিন ইয়াৰছ
বাহ
তেৰ বছৰ আছিল
ছেভেন নে চিকত থাক
বাপৰে হে হে
অ'
লাগে বেয়া লাগে ইমান ইমান দিন উম বেছি দিন থাকিলে ন' মানুহৰ নিচিনা মৰম সোমাই যায়তো
হৈ গ'ল ন'
উম হয় আকৌ মানুহৰ নিচিনা হৈ যায় ন' ফেমিলি মেম্বাৰৰ নিচিনা
কৰিবা আৰু
উপায়তো নাই সকলো যাব লাগিব এ
সেইটোৱে আৰু এতিয়া নাই এতিয়া তুমি পঢ়িবা নে কি কৰিবা?
এতিয়া মই প্ৰথম ভাত খাম ভাতটো হৈছেই চাগে তাৰ পিছতে ভাত খাই পেলাই এইটো সি আজি নপহো মই চাগে কালি মোৰ ভাল টোপনি নহলে আজি আকৌ দিনত শুম বুলি দিনতো শুৱা নহল।
উম মই পঢ়ি দিওঁ আৰু অকমান এতিয়া।
অ ঠিক আছে দিয়া নহ'লে। ৰাখিছো ন?